কি কৰি আছা।
এনেই আছিলো ৰবা।
পথাৰলৈ যায়। আমাৰ ভাল। ভালেই ব্যস্ত । ত চিয়ে নেকি।
নাই নাই কোৱাচোন। কি আছিলে।
অ মই আজি মানে সামাজিক মাধ্যমৰ বিষয়ে তোমাৰ লগত অলপ আলোচনা।
অ অ নিশ্চ। নিশ্চয় পাৰিবা কোৱা।
অ বৰ্তমান সময়ত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ। হৈ পৰিছে হয়নে।
হয় হয় এ ঠিক। কৈছা দেই তুমি চাবাচোন এতিয়া যেনেকৈ ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছপ, ইউটিউব, টুইটাৰ আদি বোৰ এতিয়া প্ৰায় সকলো মানুহে ব্যৱহাৰ কৰে এতিয়া এইবোৰ আজিকালি তুমি যাকে যাকে সুধিবা মানে। তাক। কে তাকে তাতে গম পাবা যে আজিকালি এইবোৰ। বা এপবোৰ চবেই মানে গোটেই পৃথিৱীতে চবেই মানে এপবোৰ ব্যৱহাৰ কৰে দেই।
হয় তুমি ঠিকেই কৈছা সামাজিক মাধ্যমৰ সম সহায়ত আমি স অতি সহজে বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে যোগাযোগ কৰিব পাৰো হয়নে তোমাৰ ফেচবুকৰ পৰা বা তোমাৰ হোৱাটচএপৰ পৰা আমি আমাৰ। থকা আমাৰ লগত দুৰ দুৰত। ধৰক আমাৰ পৰি বন্ধু বান্ধৱী বা আত্মীয়স্বজ্জনৰ কথা পাতিব পাৰো ভিডিঅ' কলিঙত হয়নে।
হয় হয় এতিয়া চাবা যে আগতেটো চিঠি বা ফোনৰ ওপৰতে নিৰ্ভৰ কৰিব লগীয়া হৈছিল কিন্তু এতিয়া মুহুৰ্ততেই বাৰ্তা পঠিয়াব পাৰি আগতে চাবা যে এয়া পাৰ চৰাইৰ ভৰিত ভৰিত এনেকুৱাত। কাগজ বান্ধি কেনে আমি এ কথা কব লাগিলে আমি সেনেকুৱা পঠাব লগিয়া হৈছিল আগতে কিন্তু এতিয়া এনেকুৱা নহয় এতিয়া আমি হোৱাটছএপ মোবাইলটো লয়ে মোবাইল ফোনটো লৈয়ে হোৱাটছএপতে এটা মেছেজ দি দিলেই হৈ যায় বা এটা যদি আমি ভিডিঅ' কল লগাই দিওঁ তেতিয়া আমি গম । পাই যা। যে কোনে ক'ত আছে আমি কেত দেখা পাই যাম যে কোনটো জেগাত কেনেকৈ আছে। আজিকালি বহুত বহুত এনেকুৱা নানা নানা ধৰণৰ হেৰি ওলাইছে।
হয় তুমি ঠিকেই কৈছা কেৱল যোগাযোগে নহয় সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জ্ঞান আৰু তথ্য লাভ কৰিব পাৰো হয়নে আমি যেন তোমাৰ ধৰা অনলাইন ক্লাছ কৰিব পাৰোঁ আমি বা অনলাইন ইণ্টাৰ্ভিউ দিব পাৰোঁ আমি আজিকালি চববিলাক অনলাইনত। হৈ যায় হয়নে?
ঠিক কথা কৈছা দেই তুমি একদম চাবা এতিয়া যে বহুতো শিক্ষামূলক ভিডিঅ' ভিডিঅ' অনলাইন ক্লাছ আৰু নতুন নতুন বিষয় তথ্য ইয়াত উপলব্ধ বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে সামাজিক মাধ্যম যথেষ্ট উপকাৰী হব পাৰে যদি সঠিক ভাৱে ব্যৱহাৰ কৰে । কিন্তু ইয়াৰ কিছুমান অপকাৰিতাও আছে । তুমি জানানে অপ--।
হয় হয় বহুতে সামাজিক মাধ্যমত অত্যাধিক সময় ব্যয় কৰে, যাৰ ফলত পঢ়া শুনা বা কাম কাজৰ আব্যাহাত ঘটে কিছুমান ল'ৰা ছোৱালী বিলাকে অনবৰতে অকল ফেচবুক, ইনষ্টাগ্ৰাম চাই থাকে বা গেম বিলাক খেলি থাকে, সিহঁতৰ কাৰণে সিহঁতে পঢ়া শুনাৰ বাদ দি অকল ফোনতে লাগি থাকে বা ইনষ্টাগ্ৰাম চাই থাকে হয়নে।
হয় হয় কেতিয়াবাতে মানুহ মানুহেও ভুৱা খবৰ বা গুজব সামাজিক মাধ্যমৰ জৰিয়তে বিয়া বিয়পাই, এ হয় আৰু এনেকুৱা ভুৱা খবৰ বোৰে সমাজত বিদ্ধি বৃদ্ধি সৃষ্টি কৰিব পাৰে। ব্যক্তিগত তথ্যৰ সুৰক্ষাও এটা ডাঙৰৰ সমস স্যা। হয়নে?
আজিকালি বহুত যুৱ যুৱতী সামাজিক মাধ্যমৰ প্ৰতি অত্যাধিক আসক্ত হৈ পৰিছে তেওঁলোকে মানে সামাজিক মাধ্যমত লাগি কিনে আত্মীয় স্বজনৰ লগত কথা পাতিবই বাদ দিছে অনবৰতে অকল সামাজিক মাধ্যমতে চাই থাকে হয়নে। বা অনলাইন টিউটৰ সেই
এতিয়া চাবা যে দীঘ বহুতো এনেকুৱা আজিকালি মানে চ গোটেই মানুহে চাবা যে এনেকুৱা হৈছে যে বহু দীঘলীয়া সময় ধৰি মোবাইল ফোনটোকে ব্যৱহাৰ কৰি থাকে তাৰ ফলত চকুৰ চকুৰ স্বাস্থ্যৰ সমস্যাও হব পাৰে । লগতে আৰু এনেকুৱা চাবা যে বহুতো এনেকুৱা সৰু সৰু চল্লি আ সৰু সৰু বাচ্ছাবোৰ আছে যোনে মোবাইল ফোনতটো বা ইউটিউবত এটা যদি ভিডিঅ' লগাই নিদিয়ে সিহঁতে খাদ্য খাব নোখোজে, খাদ্য নাখায়। খাই সিহঁতে কান্দিব নিদিলে চাবলৈ। আজিকালি টো মানে সিহঁতে আৰু এনি চব টাইমত গোটেই টাইমতে মানে মোবাইল মোবাইল ফোনটোকে ব্যৱহাৰ কৰিব খুজে ।
হয় হয় তুমি ঠিকে কৈছা লগতে মানুহৰ বাস্তৱ জীৱনৰ সম্পৰ্কেও অনলাইন সম্পৰ্কেও বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে হয়নে । আজিকালি ল'ৰা ছোৱালীবিলাকে অকল অনলাইনতে মেছেজ কৰা বা অনলাইনতে কথা পতা মানে বাহিৰত উল ঘূৰাই নিলে অকল অনলাইন অনলাইনে থাকে।
সেইটো সঁচা কথা দেই, বাস্তৱ জীৱ হয় হয় সেই সচা কথা বাস্তৱ জীৱনৰ বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটো সমানে জৰুৰী সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ সময়ত আমি সদায় সচেতন হব লাগে। কোনো খবৰৰ শ্বেয়াৰ কৰা বতেই ইয়াৰ সত্যতা পৰীক্ষা কৰাটো প্ৰয়োজনীয়তা। আৰু অ অনলাইন শালিন ভাষাৰ ব্যৱহাৰ কৰাও আমাৰ দায়িত্ব। ত তেনেকুৱা এতিয়া চাবা যে সামাজিক মাধ্যম ব্যৱসা ব্যৱসায় আৰু উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে এতিয়া বহুতো আমাৰ এনেকুৱা হৈছে কিছুমান বহুতো এপ আছে আমি তাত এতিয়া অৰ্ডাৰ কৰিলে আমাৰ ওচৰত খাদ্য আহি যাব, আমাক যি শাক পাচলি লাগে আমাৰ ওচৰত আহি যাব, আমাক কিবা কাপোৰ লাগিলে আহি আমি পাই যাম, আমাক যি লাগিলেও মানে আজিকালি এপটোত অৰ্ডাৰ কৰিলে আমি ঘৰৰ ডাই মানে ঘৰৰ দুৱাৰ মুখতে বস্তুবোৰ পাই যাব পাৰো ন।
হয় তুমি ঠিকে কৈছা আৰু সামাজিক মাধ্যমত কিছুমান সুবিধা আছে। যেনে তোমাৰ দূৰত থকা বন্ধু বান্ধৱী বা পৰিয়াল লোকৰ সতে মাত্ৰ কেই ছেকেণ্ডৰ ভিতৰত যোগাযোগ কৰিব পাৰে বা দেশ বিদেশে খবৰ খাতিহত পোৱাৰ লগতে বিভি বিভিন্ন বিষয়ে নিজৰ জ্ঞান বৃদ্ধি কৰিব পাইৰ পৰা যায় হয়নে?
হয় হয় আৰু চাবা মই ভাবো যে সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় হয় নে।
হয় হয় তুমি ঠিকেই কৰিছা আৰু আৰু সামাজিক মাধ্যমৰ কিছুমান অ কিছুমান মানে অসুবিধা অসুবিধা কুফলো আছে যেনে তোমাৰ সামাজিক মাধ্যমৰ অতিৰিক্ত সময় কটালে ছাত্ৰ ছাত্ৰীৰ পঢ়াশু আৰু অন্য কাম কৰা বাদ দি সৃষ্টি হয় বা সামাজিক মাধ্যম নিসাক্ত হৈ আহ পৰিলে সামাজিক মাধ্যম আৰু মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰি যায় হয়নে যাৰ ফলত তেওঁলোক কয় স্বাস্থ্য বেয়া হৈ যায় বা মূৰ বিখোৱা হৈ যায় হয়নে?
হয় হয় আৰু চাবা যে আজিকালিতো সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত বহুতৰ লাভো হয় বহুতৰ লোকচানো হয় যেনেকুৱা চাবাযে লাভ কেনেকুৱা টাইপত হয় বহুতৰ এইছো মানে অনলাইন কাম বোৰ কাম কৰি পইচা উপাৰ্জন কৰিব পাৰে আৰু বহুতৰ এনেক মাজে অনলাইন কিছুমান অতি হি আহিলে সিহতে টিপি দিয়ে বা সিহঁতে তৎক্ষণাত শ্বেয়াৰ কৰি দে তাত সিহঁতৰ বহুতো বেং বেংকত যোনবোৰ সিহতৰ উপাৰ্জন কৰা পইচা বোৰ থাকে সিহঁতৰ সেইবোৰ গোটেই তাৰ ফলত গুচি যায়। নষ্ট হৈ যায় পইচাবোৰ এনেকুৱা বহুতো উপকাৰো আছে উপকাৰিতাও আছে দেই
হয়, তুমি একদম ঠিকে কৈছা আমি কেতিয়াও মানে কিছুমান মানে অহঁ টিপি কি আহ আহ অচিনাকি মানুহক কেতিয়াও কব দিব নালাগে বা কিছুমান এতিয়া চাইবাৰৰ ওপৰত ওলাইছে সিহঁতক আজিকালি স্কেম কৰে হয়নে সেইকাৰণে আমি কেতিয়াও কাকো অ টি পি ক'ব নালাগে বা নিজৰ নিজৰ অ পিন নাম্বাৰ কব‌ নালাগে হয়নে ।
হয় হয় আৰু চবতে সামাজিক মাধ্যম সামাজিক মাধ্যম আমাৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে ই এক দুধাৰি তৰোৱাল সদৃশ যদি আমি ইয়াক সঠিক আৰু সমী সীমিত ভাৱে ব্যৱহাৰ কৰো তেন্তে ই আমাৰ বাবে উপকাৰী অতি উপকাৰী কিন্তু ইয়াৰ ভুল ব্যৱহাৰ কৰিলে আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ক্ষতি মানে বহুতো ক্ষতি হব, তাৰ ফলত আমাৰ জীৱনৰ অ জীৱনতটো উজ্জ্বল নহব ভৱিষ্যত আমাৰ পিছলৈকে ভাল নহ'ব ব'হ
হয় তুমি ঠিকে কৈছা মই ভাবো যে সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম হয় কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজন আমি সামাজিক মাধ্যমক সঠিক প্ৰয়োজন কৰিব লাগে হয় নে?
হয় হয় এতিয়া চাবা যে দূৰত থকা বন্ধু বান্ধৱীৰ বা পৰিয়ালৰ লোকৰ সৈতে আমি কেই এ বহুত কেইচানে ভিতৰতে যোগাযোগ কৰিব পাৰো এতিয়া চাবা যে তাত আমি বহুত দূৰত যদি আছে আমাৰ পৰিয়ালৰ কোনোবা মানুহতে আমি তৎক্ষণাতে ভিডিঅ' কল এটা কৰি চাব পাৰো যে ই বহু ক'ত আছে কেনেকুৱা ভালে আছে বেয়াই আছে আমি চাব পাৰো বা আমাৰ কেতিয়াবা আমাৰ যদি কেতিয়াবা আমাক পইচা পইচাৰ লগা হয় তেতিয়া আমি তৎক্ষণাত কব পাৰো যে আমাক এনেক ইউি আই, পিটো কৰি দে জি পেটো কৰি দে তেতিয়া আমাক তৎক্ষণাত পইচা টো দিব পাৰিব কিন্তু আজি
হয় তুমি ঠিকেই কৈছা আৰু সামাজিক আৰু ব্যৱ আৰু সামাজিক মাধ্যমৰ বিশষষমূহ ব্যৱহাৰ কৰি সৰু বৰ ব্যৱসায়ী বা প্ৰতিষ্ঠাসমূহ খুব কম খৰচতে বিজ্ঞাপন প্ৰস্তাৱ কৰিব পাৰি হয়নে
হয় হয় আৰু সামাজিক মাধ্যম আমাৰ জীৱনৰ এক
আৰু সামান সামাজিক মাধ্যম আমাৰ জীৱনৰ এক অপ্ৰয় অংশ হৈ পৰিছে ই এক দুদাৰি তৰৱালৰ সদৃশ যদি আমি ইয়াক সঠিক আৰু সীমিতভাৱে ব্যৱহাৰ কৰো তেন্তে ই আমাৰ বাবে অতি উপকাৰী হয় কিন্তু ইয়াৰ ভুল ব্যৱহাৰ আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰত ক্ষতি সাধন কৰিব পাৰে হয়নে।
হয় হয় ঠিক তুমি তেনে এনেদৰেই চাব পাৰিবা যে আমি বহুতো সামাজিক মাধ্যমৰ ফলত আমাৰ বহুতো ভাল ভাল ব্যৱহাৰ ভাল ব্যৱহাৰ কৰিব জানিব লাগিব আমি হয়নে এনেকা চাবা যে আমি ভাল ব্যৱহাৰতে কেনেকুৱা কৰিব পাৰি আমি তাতঁ হয় বহুতো অনলাইন কাম কৰি আমি টকা উপাৰ্জন কৰিব পাৰিম, আমি টকা উপাৰ্জন কৰি আমি ঘৰৰ বস্তু টোবোৰ অৰ্ডাৰ কৰিব পাৰিম।
হয়, তুমি ঠিকে কৈছা আৰু আজিকালি- আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে টো তোমাৰ, অ টিং টিকেট বুকিং
আজি তোমাৰ লগত আজি তোমাৰ লগত আলোচনা কৰি ভাল লাগিলে সামাজিক মাধ্যমৰ ওপৰত।
মই বহুত ভাল লাগিলে তোমাৰ লগত আজ কৰি কিনে, আহ কৰি যে আমি পিছলৈও এনেকুৱা, ধন্যবাদ।
অঁ দিয়াতে।